হেল্লো' অ শৰ্মিলা কি খবৰ? এ আছো, ডিউটি ভাল ভাল তোমাৰ?
ভাল ডিউটিত,
হয়
অ ছুটি কেতিয়া হব।
মোৰ এ পাঁচটা।
আচ্ছা পাঁচতা ন খন
হয় ন ঘণ্টা,
আচ্ছা আচ্ছা। মোৰো এনেকাই মোৰতো পাঁচটাত নহয় মানে সোনকালে সব চাৰে ছটাত আহোতো চাৰে তিনটা মানত যাম আৰু।
চাৰে তিনটাত ছুটি হলে তুমি ক'ত যোৱা এনে আৰু ঘৰৰ মতে যোৱা?
কেতিয়া বা কেতিয়া বাৰ ঘৰত যাওঁ যাও কে তে বাৰ ঘৰত যাও।
অ
এনে পিছে চব ভাল ঠিকে ন ঘৰত?
ভালে আছে এয়া
আচ্ছা
ফুৰিব যাব লাগে ত বন্ধ মানে ছুটিৰ পিছত বহুত টাইম পোৱা ন তোমাৰ
অ সেইটো মই ভাবি আছিলো কৰবাত ফুৰিব যাম বুলি অ ক'ৰবাত যাব নেকি বল আমাৰ এইাৰ চেলাৰী হোৱাৰ পিছত বোল শ্বিলং বিলং কৰ'ৰবাত যাই ফুৰি আহোঁ চে
এ সেইটোৱেতো যাম যাম ভাবো কিন্তু টাইমে নিমিলাব নোৱাৰো শ্বিলঙত যাম যাম ভাবো চব মই মানে মোবাইলত হয় ফটো বিলাক খাইছে দেখি থাকো চবে গৈ আছে ফটো বিলাক এ পাওঁ ন দি থাকে ইমান ভাল ভাল লাগে ন কিন্তু এনেকুৱা লাগে এবাৰ যাব পাৰিলে বহুত ভাল লাগিলে হয়াই
এতিয়া মই কৈ আছিলো যে যাব পাৰিলে এবাৰ ভাল আছিল
আৰু বহুত ধুনীয়া লাগে ন তাতে ফটো বিলাকতে ইমান ভাল লাগিছে আৰু মানে ৰিয়েল দেখিলে কিমান ভাল লাগিব ভাবাচোন
মই ভিডিঅ' চাইছিলো ইমান ধুনীয়া ধুনীয়া ৱাটটাৰল দেখাইছে তাত ইমান ধুনীয়া ধুনীয়া ৱাটাৰফল আছে তাত যদি যাবলৈাগ ইমান ভাল লাগিলে হয় আৰু ওচৰত নিজে অ কিমান ভাল লাগিব
এতিয়া যে পূৰণ হ'ব আশাটো সেইটোৱে
উম সেইটোয়ে ভাবি আছো আপুনি কলে ঘৰৰ পৰা
উম কব লাগিব কলে যাব চাগে
সেইটোৱে মানে চাৰি পাঁচজন মিলি গলে ভাল আছিল
গ'লে ভাল অকলে যাব নোৱাৰি ন এদিনত গৈ পোৱা নাই
ইমান দূৰ অকলে যোৱাটো ভালো নালাগিব অকলে গলে
হেৰিবলাক হেৰিক লৈ যাব লাগে যোনে আগে পিছে গৈছে যেনেকুৱা গাড়ী বিলাক লৈ যায় ভাড়া গাড়ী মাৰে হে এইবিলাকক লৈ গলে বেছি ভাল সিহতে মানে থাকে লৈ যায় চিনাকি মোৰ এজন আছে আছে মোৰ এজন দাদা আছে মানে আমাৰ দাদা এ মৰে দাদা হয় নুনমাটিত থাকে এনি টাইম মানে শ্বিলং লৈ গৈয়ে থাকে মানুহ লৈ গৈয়ে থাকে ত মোক কৈছিলে আজি অ মোক কৈ যাম দে এবাৰ হেৰি কৰা মই সময় মিলাব নোৱাৰো চাগে যাব কথা পাতিম ৰ'বা মই
কথা পাতি চাবচোন কিমান টকা বা কেইজন যাব পাৰি আৰু প্লেচ কেনেকুৱা আছে
তেতিয়াহ'লে একদম টেনচন ফ্ৰী মানে আমি আমাক চব জাগাতে লৈ যাব আমি একো কৰিবই নালাগে
আমাক মানে আমাক আমাৰ বিচাৰি থাক
চব জানে হয় একো নালাগে চব জানে কেনেকে কি ক'ত কৰিব লাগে চব জানে মানে আহ মই ঘৰত গৈ পেলাই আজি এবাৰ সুধিম ৰবা এ আমাৰ বাবুও জাম জাম কৰি থাকে যাবই পৰা নাই সেইটোৱে এই যোৱা হেৰিত এই যোৱা বছৰ সেই দিল্লীত গলো তাক লৈ ফুৰি আহিলো থাকিলো পাঁচ দিন মান এ বাপে কি কৈছা তুমি কি চালো এনেকুৱা এনেকুৱা বস্তু আছে গোটেই দিল্লী আছে। আপোনাৰ লালকিল্লা জামে মছজিদ ইণ্ডিয়া গেট চব চালো এইবিলাক।
আচ্ছা চব চোৱা হৈ গৈছে আপোনাৰ মানে।
উম তাজমহল চালোঁ আগ্ৰা। এইবিলাক আমি পাঁচদিন থাকিলো তাতে।
পাঁচদিন ফুৰিবলৈ গৈছিলে।
অহ ফুৰিব গৈছিলো জুলাইত ইমান গৰমত গৈছিলো।
আচ্ছা ভালে আপোনাৰ মোৰো ইণ্ডিয়া গেট চেট দেখাৰ ই।
উম তোমাৰ আগ্ৰা তাজমহল। চালে নহ এনেকুৱা লাগে তাৰ পৰা আহিব মন নাযায়। ইমান ভাল লাগে। বহুত ধুনীয়া একদম মানে আহি। মন নাযায় চকুকেইটা তাৰ পৰা চাইদে নহয়। বহুত ভাল লাগে বহুত ভাল লাগে। গ'লো দিয়া সেইবিলাক চালোঁ কানপুৰ গৈছিলো কানপুৰৰ তোমাৰ। এ চিৰিয়াখানা খন আছে নহ ইমান ধুনীয়া তাতে। জু আছে যে চিৰিয়াখানা বহুত ডাঙৰ আমাৰ ইয়াতকে তাৰমানে তিন ডাবল ডাঙৰ। ডাঙৰ আৰু বহুত বস্তু আছে বহুত ডাঙৰ।
এইটোৱে ইমান ডাঙৰ সেইটো আৰু বেছি ডাঙৰ বাপৰে।
বহুত ভাল লাগে। একদম এ এ খোজ কাঢ়ি তুমি শেষ কৰিব নোৱাৰা চাই পেলে। এনেকুৱা মানে।
ইমান।
উম চাব লগা। বহুত আছে জাগা কিন্তু আমি এতিয়ালৈকে ক'তো আধা। ঠাই গৈয়ে পোৱা নাই এই তাতে গ'লো কানপুৰত যাওঁতে চালোঁ আৰু। মানে ভালে লাগিছে সিহঁতে লৈ গৈছে। তাতে গ'লো তোমাৰ। আমাৰ এইটো কাজিৰঙা চালো কাজিৰঙা গৈছিলোঁ। হয় কাজিৰঙা মই আ চাইছো আজি হ'লে। বহুত বছৰ আগত বহুত ভাল লাগে। চাইছোঁ এনেক উম। মানে আমি জীপেৰে চালোঁ না জীপত গ'লে তোমাৰ। বস্তুবিলাক ইমান ভালকে দেখা নাযায়। যদি ৰাতিপুৱা পাঁচটাতে যদি যাই পোৱাকে যাব পাৰা তুমি হাতীত। উঠি মানে চালে বহুত বস্তু দেখা পায়। উম মানে হাতীত মানে খোজটো লাহে লাহে দিয়ে নহ একো গম নাপ। পাই আৰু আমি গাড়ীত জিপেৰে চালেই গাড়ীৰ আৱাজটো উঠে যে। সিহঁতে জংঘলত সোমাই যায় বেছিক। তে মানে হেৰি কৰিব নোৱাৰে লুকাই যায় আগৰ ফালে ভয়তে সোমাই যায়। ত' গাৰ্ড থাকে গাৰ্ড বিলাক এখনত দুটা দুটাকে থাকে এখন জীপত।
কিবা চাইছিলে নে জন্তু হাতী চাতি কিবা কিবি।
চাইছোঁ এইটোতো ৰাইনৰ ঘৰ চালোঁ বনৰীয়া। ম'হ চালোঁ বহুত কিবা কিবি আছে এইবিলাক। কিন্তু এই টাইগাৰ এইবিলাক তাতে যিখিনি এৰিয়াত। গৈছো সিখিনিত মানে টাইগাৰ নাই। ৰাইনা আছে তোমাৰ এলিফেণ্ট এইটো ডাঙৰ বুঢ়া পাহাৰটোত আছে মানে সৰু যিটো এৰিয়া লৈ খাই ন আজিকালি এৰিয়াাত যিটো এৰিয়াত আমি গৈছো মানে এইবিলাক উ দেখা নাযায় মানে ৰাইন হচো আমাৰ কাজিৰঙাৰ হেৰি ন একদম অসমৰ মখ্যে ৰাইনৰচ সেইকাৰণে সেইটোৱে বেছি দেখা পায় দিনা দেখা পালো বনৰীয়া মহ দেখিলো সেনেকেই দেখিলো আৰু ভালে লাগিছে আমি তিনি যত তিনিটা ফেমিলি গৈছে উ হাজবেণ্ডৰ লগৰ দুজন
উম
মই এনেকে তিনি জনে গলো তিনিটা ফেমিলি ভালে লাগিছে এনেকুৱা গলে ভাল লাগে এইবাৰ ওলাবা এইবাৰ এইবাৰ ওলাবা যাম দিয়া
মই ভাবি আছিলো মই আপুনি বাইদেউ চবে মিলি কেনে যে এদিন যাও যাই কেনে ঘূৰি আহো
সেইটোৱে এ ঘৰত থাকি ভাবি থাকিলে নহব আৰু
সেইটো এই ইমান কাম চামত প্ৰেচাৰত পৰি আছো ন কৰবাত গ'লে মানে ভাল লাগে কি বল
সেইটো যাম বুলি যাব লাগিব মানে ভাবি থাকিলে একো নহয় একো কামেই নহয়
আৰু শ্বিলং ইমান দূৰ নহয় ন ওচৰতে একদিনতে পুৰা ঘূৰি আহিব পাৰি
সেইটো মেঘাল অ ঘূৰি আহিব পাৰে তথাপি তুমি থাকিব বিচাৰিলে থাকিব পাৰে এতিয়া ঘুৰি যদি আহিব বিচাৰা তুমি নিজৰ সেই গাড়ীটো লৈও যাব লাগিব ন ভাড়া গাড়ী
অ অ
বাৰু পইচাটো ল ল'ব অলপ
আহ ভাল লাগিব
এ চাব লাগে গুৱাহাটী কিমান চাব লগগীয়া বস্তু আছে ন আমি এইটোত নাচাওৱেই
অ মই চিৰিয়াখানা চাইছিলো গুৱাহাটী কিন্তু বহুত আগতে চাইছিলো বহুত বছৰ আগত হাই স্কুলত থাকোতে মানে অ তেতিয়া চাইছিলো তেতিয়াই মানে ইমান হেৰি আছিল এতিয়াতো অহাৰ পিছত মান এবাৰো যোৱা নাই মান টাইমে পোৱা নাই যোৱাৰ কাৰণে
উম
চাইন্স মিউজিয়াম চিজিয়াম এইবিলাকৰ
সেইটোৱে আজি বুধবাৰ যোৱা বুধবাৰে মই বাইহেটা চাৰিআলি গলো সেই নতুন বীজ যে বনাইছে তোমাৰ ইমান ধুনীয়া লাগে ত মিলা একদম কি কবা আৰু বহুত ধুনীয়া লাগে এই ব ওচৰতে ন গৈ পেলাই মানে মৰ্ণিং টাইমত গ'লো না একদম ইমান ধুনীয়া লাগিছে অলপ অলপ বৰষুণ কৰি আছে বহুত ভাল লাগিছে
খুলিছিলে তাক গৈছে নেকি
নাই নাই মই যোৱা নাই এতিয়া বৰ্তমান তাতে যোৱা নাই
চালো ন বহুত বেয়া ধুনীয়া
অ সেইটোত গৈছো খালি এইটো তোমাৰ পাণবজাৰৰ ওচৰত যে ষ্টাৰবাৰ? তাতে গৈছো আমাৰ মোৰ বাইদেউৰ লগত।
অ
সেইটো বাইদেৱে যাওঁতে ব সেইটো ভালে চাব লগাই হয়। কিন্তু এ ভাল লাগিছে আৰু ষ্টাৰবাৰ হয়। নদীৰ চাইডতে হয় বনাইছে বহুত ভাল লাগে।
সিবিলাক প্লেছত গৈ অলপ ভাল লাগে ন? পুৰা শান্ত ফিল হয়, ইমান প্ৰেচাৰ চেঁচা গোটেই দিন ৰাতি কাম কৰি থাকি মানে- অলপ কৰবাত ফৰব গ'লে মথাটো ফ্ৰেছ হৈ যায়
এই মোৰ বাইদেউৰ বহুত চখীন বাইদেউৰ লগত, বহুত বহুত জেগাত গ'লো চাইছো মানে এনেকুৱা আৰু বাইদেউ সেনেকে গলো নহলে যাব আজিও দেখা নাপালো
আতচ্ছা আচ্ছা স এনেকা এনেকাই যাব লাগে নহলে যদি আপোনাৰ যদি এনেকে যাওঁ যাওঁ কৰি থাকিলে আৰু নহয় যোৱা।
হয় নাইহ সটোয়ে
যদি এনেকে মানে এ
ভাবি থাকিলে একো নহয় গম পাইছে যিকোনো কথা তুমি যদি মনত ভাবি থাক- কা একো নহয়,
একো নহয় সেইটো কৰিব লাগিব উম। সেইকাৰণেতো নেক্সট মান্থত চেলাৰৰি পোৱাৰ পিছত বৰ গোটেই যও আমি এই শ্বিলং যাই কেনে ফুৰি আহো মানে বহু এই বহুত দিন ধ কৰ'বাত যোৱা নাই মই,, বহুত দিন যোৱা নাই,
সেইটোৱে এ কাম ৰাতিপুৱা ওলাই আহো, আকৌ গধূলি ঘৰত যাওঁ এনেকুৱা কৰি কৰি মানে
উম
ঘৰৰ মোহ বিলাক এৰিব নোৱাৰা হৈ গৈছোঁ। ঘৰৰ মায়া এৰিলে সেইটোৱে
আৰু ফুুৰিলে চুৰিলে অলপ মাথা চাতা ফ্ৰেছো হয় ভাল লাগে ন।
সেইটোয়ে বহুত কথা শিকিব পাৰি তোমাৰ। জেনেৰেল নলেজ বাঢ়ে গম পাইছে নে। জেনেৰেল নলেজ বহুত বস্তু মানে নেদেখা বস্তুও দেখা পায়। বহুত মানে ভাল লাগে।
সেইকাৰণে কৈ আছিলো অলপ যাই‌ কিনে ফুৰি চুৰি আহিলে কিন্তু ভাল।
আমি চা ছৱেইতো ঘৰত থাকো বহুত বস্তু নাজানো। ওলাই গলে চাবাচোন কিবা নহয় কিবা এটা তুমি জ্ঞান পাবাই। বহুত শিকিব পাৰি বহুত কিবা কিবি নহয় বহুত শিকিব পাৰি উলাই গ'লে। আমি নাযাওঁ কাৰণে হে
উম।
ডেইলি নতুন নতুন বস্তু
সেইটোৱে কৈ সেইকাৰণে কৈ আছো যাওঁ বলক যাই কিনে ক'ৰবাত
যাম যাম। চবৰে সকলোৰে সুবিধাবিলাক মিলক তেতিয়া যাম আৰু। হেল্ল'অ
অ ক'ক
কোৱা আৰু কোৱা।
আৰু ঘৰত এনে ঘৰৰ কেইজনমান লৈ ফেমিলি লৈ গ'লে বেছি ভাল লাগে ফুৰিব ন।
সেইটোয়ে, এ অকলে ভাল নালাগে না।
কি মজা তাত কি মজা পাম ভাল নালাগিব।
সেইটোৱে। ফেমেলী বিলাক চব লগ হৈ গলে ভাল লাগে ঘৰৰ। সিহঁতেও কিমান থাকিব, মাহঁতে সেইকাৰণে সিহঁতক লৈ যাব লাগে ভাল লাগে। এতিয়া সিহঁতৰ দিনত। সিহতে নাচালে আমিও যদি নেদেখুৱাও কেনেকে থাকে। সিহঁতে সেইটোৱে।
অ' অ' বাইদেউ ঠিক আছে তেনেহ'লে। আমাৰ লাষ্ট ব্ৰেক শেষ হল ন। পিছত ক'ল